আছা
অ শুনিছো, শুনিছোঁ কি কৰি আছা?
অ মই এনেই বহি আছিলো। ঘৰত কথা পাতি আছিলো ডাঙৰ বৰৰ লগত বহি লয়।
অ অ ঠিকে আছে বাকী চাহ পানি খালা?
উম চাহ পানী খালো।
অ ঠিকে আছে ঠিকে আছে বাকী বতৰ ভাল নে ইপিনে?
অ বতৰটো ভাল অলপ আগত বৰষুণ দিছিল।
আচ্ছা আচ্ছা ঠিকেই আছে।
বৰষুণটো দিয়াৰ কাৰণে! উম উম কোৱা, বৰষুণটো দিয়াৰ কাৰণে অলপ বতৰ! টো মানে অ ভাল হৈ আছে।
অঁ আচ্ছা মানে বতাহ দিছে অলপ ঠাণ্ডা পৰিছে আৰু নহয় জানো?
হ হ
অ আচ্ছা মই বাৰু তোমাৰ এখন কিতাপ পঢ়ি আছিলো মানে কিতাপখন থলো বাৰু এতিয়া। তুমি ভাল সময়তে ফোন কৰিছা মানে কিতাপখন থৈ কিনে! অকণমান মোৰ আমনি লগা মানে কিতাপখন আমনি লগা নাই মানে কিতাপখন! থোৱাৰ পিছতহে মোৰ আমনি লাগিছিল মানে কিতাপখন পঢ়া সময়খিনি মোৰ ভালে লাগি আছিল মানে অকণমান। মানে এক্টিভ হৈ আছিলো কিতাপখনৰ জৰিয়তে, থোৱাৰ পিছত ওক! অকণমান আমনি লাগিল তেতিয়া তুমি কল কৰিলা ভালেই হ'ল বাকী তুমি কিতাপ পঢ়া নে?
কিতাপতো পঢ়ো বাত ইমান নহয় আৰু! বহুত দিন আগতে পঢ়িছিলো। খন অ আমাৰ অসমীয়া আছিলে ৰাইটাৰ ফিমেল আছিলে। নামটো মনত পৰা নাই তেখেতৰ পঢ়িছিলোঁ। আমাৰ এচমিচ ৰাইটাৰ আছিলে অঞ্জু বৰা নেকি?
অনুৰাধা শৰ্মা পূজাৰী নি?
নহয় নহয় অনুৰাধা শৰ্মা পূজাৰী নহয় নামটোৱে পাহৰিলো তেখেতৰ মনত নাই তুমি মানে কাৰ কিতাপ পঢ়িলা?
মই মই তোমাৰ বৰ্তমান এখন কিতাপ আছে কা ধুৱোৱা চকুলৰ গান বুলি ডক্টৰ মৃণাল কলিতাৰ মানে তেখেতৰ এখন কিতাপ মই। পঢ়িছো মানে সেইখন কিতাপৰ নাম আছিলে, তোমাৰ! অ বকুল ফুলৰ দৰে শুনিছ নে তুমি ডক্টৰ মৃণাল কলিতাৰ।
হম হুম
অ সেইখনক লৈ তোমাৰ এখন চিৰিয়েল ওলোৱা কথা আছে চাগে তোমাৰ ৰং চেনেলত। ওলাব যায় মানে কিতাপখনৰ ষ্টৰিটো মানে! এখন চিৰিয়েল আকাৰে দেখাব আৰু টিভিত বুজিছা?
উম
ত' সেইখন মানে মোৰ খুবেই প্ৰিয় আৰু তোমাৰ মেট্ৰিকত যেতিয়া! মই এতিয়া মেট্ৰিক দিছিলো মানে তেতিয়া তোমাৰ প্ৰিয় গ্ৰন্থ বুলি ৰচনা লিখিব দিছিলে।
হুম
মই মানে ৰচনা তোমাক ভাগ ভাগ কৰি দা ন বহুতকেইটা ৰচনা দিয়া যিটো ইচ্ছা সেইটো লিখা। ত মান মেট্ৰিকৰ আগত মই। তোমাৰ বকুল ফুলৰ দৰে এখন লিখি মানে চৰি পঢ়ি শেষ কৰিছিলো। ত তেতিয়া মানে কি হৈছিলে মই মানে সেইখন। সেইখন কিতাপৰ ওপৰত মোৰ প্ৰিয় গ্ৰন্থখন আৰু! প্ৰিয় গ্ৰন্থ লিখিছিলো আৰু মই কিতাপ লিখিছিলো এইখন তোমাৰ উপন্যাস। তোমাৰ ডক্টৰ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে লিখিছিলো মই সাতখন পেজ হৈছিল। মোৰ মানে আজিও ভাবি ভাল লাগে, সাতখন পেজ কি লিখিছিলো? এতিয়া মোৰ একো মাইণ্ডতে নাহে ত' তেনেকুৱা আছিল। বাকী তুমি কি ভবা কিতাপ পঢ়িলে মানুহ? কেনেকুৱা ধৰণে আগবাঢ়ি যাব পাৰি জীৱনটোত?
ন কিতাপ হৈছে মানুহৰ সকলোতকে ভাল বন্ধু দেই। সকলোতে! ভাল বন্ধু কিতাপ যিমান পঢ়ে মানুহৰ সিমানে জ্ঞান বাঢ়ে বুলিকে কয়।
হয়
আৰু মানে বহুত কথা মানুহ শিক শিকে কিতাপৰ পৰা।
হয় আৰু মই ভাবোঁ তোমাৰ আমি যে কওঁ যে! তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয় বুলি যে কও।
হম হুম
সেইটো চাগে আমি চাগে কিতাপৰ পৰাই শিকো কিয়নো মই তোমাক এইটো কব খুজিছো যে! তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয় তুমি কিতাপ এখন পঢ়িবা। পঢিলে তুমি বস্তুখি বুজি পাবা কাক কেনেকে ব্যৱহাৰ কৰিবা নহলে তুমি ৰিক্সাৱালাজনক তুমি ৰিক্সা বুলিয়েই মাতিবা। তুমি কেতিয়াও দাদা বুলি বা তোমাৰ আদি কিয়ৰে নাতি তেখেতক তুমি সন্মান নজনা। তুমি সদায় তেখেতক মানে তুমি হেৰি বুলিয়েই মাতিবা কি কয়? দাদা দাদা বুলি মাতাতো আজিকালি! খুবেই দেখা কমেই দেখা পোৱা যায়, তুমি মাছ মাছ বেপাৰীজনক মাছ বুলি মাতিবা।
উম
সেনেকুৱা আমি কিতাপ নপঢ়াৰ ফলত সেইবোৰ হয়, আচলতে বুজিছা।
উম হুম হুম উম
কোৱা
নাই কৈছো যে এইটোতো মানে ধৰা! আহ তেখেতে ৰিক্সা চলাই বুলি ক তেখেতৰ ৰিক্সা বুলি মাতাোতো উচিত নহয়। মোৰ হিচাপত তেখেতক দাদা বুলিয়ে মাতিব লাগে। বা মাছ বেপাৰী জনে যে তোমাৰ মাছ বেপাৰ কৰে বুলি কে তেখেতক মাছ! বুলি মাতাতো সেইটো উচিত নহয়, তেখেতকো দাদা বুলি সম্বোধন কৰিব লাগে। অক্সুৱালি মইতো দাদা বুলিয়ে মাতো।
অ তুম মই বুজিছো মই তোমাক কোৱা নাই বাৰু মই কিছুমান এ এছাম লোক আছে বাৰু তেনেকুৱা মই সেই! তেখেতসকলক কৈছোঁ।
হা হা
অ বাকী তুমি এনে কিতাপ পঢ়ি পাইছানে? উপন্যাস আদি বা বা তোমাৰ কিতাপটো মই যদি সোধোঁ যে তোমাৰ প্ৰিয় উপন্যাস।
উ ইমান পঢ়া নাই বাৰু মই কিতাপ।
আচ্ছা আচ্ছা উম বুজিছো বুজিছো।
বাহিৰা কিতাব ইমান পঢ়া নাই মই কেইখনমান পঢ়িছিলো কিন্তু সেইখন মানে! কাৰ মানে পঢ়িলো কি পঢ়িলো মোৰ নাম কেইটা মনতে নাই নহয়।
আচ্ছা আচ্ছা
মানে এইটো তোমাৰ! অ চাচপেন্ঞ্চ টাইপ ষ্টৰিবিলাক মানে পঢ়ি ভাল লাগে এইটো কি বুলি ক কি কয়?
উম বুজিছো বুজিছো আৰু আচলতে কি জানা, আচলতে আহ! কিতাপ বুলি ক'লে তোমাৰ ধৰা আজিকালি তোমাৰে কিতাপ নপঢ়ে হয় নে?
উম
কিতাপ বুলি ক'লে আজিকালি ভাবে! স্কুলৰ কিতাপ খিনি পঢ়িছো আৰু হব আৰু ইয়াত কি বেছি পঢ়িম মা দেউাক আমি এনেকে কৈ দিওঁ। মই ময়ে কওঁ বৰ্তমান ময়ে কওঁ।
বুজিছা? ত সেনেকুৱা টাইপ কথা আচলতে কিতাপ এতিয়া আমি সকলোৱে পঢ়িবই লাগে আৰু।
একচুৱেলি কি জানা এই মোবাইলটো ওলোৱাৰ পিছৰ পৰা যে মানুহৰ যে আগতে! এ এটা হেৰি আছিল ন কি কিতাপ পঢ়া নবেল পঢ়া মানে উপন্যাস পঢ়া। সেই বস্তুটোতো নোহোৱা হৈ গৈছে, মানে মোৰ ক্ষেত্ৰতে মই কওঁ।
আচ্ছা
মোবাইলতে বেছি সময় ব্যস্ত।
উম হুম বুজিছোঁ বুজিছো।
এইটো মানে অকল মোৰো নহয় মানে প্ৰায়ে ভাগৰে।
হয় স তাৰে তাৰে ভিতৰত এটা চলন্ত উদাহৰণ চাগে! মই নিজেও মানে তোমাৰ চাবা আগতে বাতৰিকাকত পঢ়া গৈছিল হা, আজিকালি বাতৰি কাকত! অ কোনসকল ব্যক্তিয়ে পঢ়ে জানা যিবিলাকে নেকি তোমাৰ! মানে তোমাৰ এ পি এছি বা ইউ পি এছ চি দিচ কিছুমান টাফেচ এক্সাম দিবলৈ গৈ আছে তেওঁলোকে তোমাৰ! ত কিনেও আৰু পঢ়েও আজিকালি তোমাৰ চাবা! ময়ে তোমাৰ বাতৰি কাকত তোমাৰ তেনেকে পঢ়া নাযায় বা আজিলৈকে তেনেকুৱা পঢ়াও নাই ইমান এটা। তোমাৰ আজিকালি থাকে নহয়। পেজবিলাক তোমাৰ গুৱাহাটী প্লাছ, এছাম প্লাছ কিবা এনেকুৱা ধৰণৰ কিছুমান পেজ থাকে ন।
হুম হুম হুম
খবৰ পায়ে যাওঁ তোমাৰ ইনষ্টাগ্ৰামতো খোলাৰ ভুলত।
অট'মেটিক আহিয়ে যায়।
হয় হয়
উম সেইটোৱেতো মোবাইলটো হোৱাৰ পৰা।
হ
কিছুমান বস্তু মানুহৰ! বহুত বস্তু মানুহৰ ভালো হৈছে আৰু কিছুমান বস্তু মানে বেয়াও হৈছে ন?
উম হুম কি কৰিবা উপায় নায়।
উম
বাকী তুমি ভাবানে কিতাপৰ প্ৰতি যে প্ৰেম থাকিব লাগে।
উম থাকিব লাগে মই কৈছোৱে ন মানে এতিয়া! তুমি কথাখিনি কৈছা ন এতিয়া মানে মই বস্তুতটো মানে ফিল কৰিছো ইমান দিনো টো ফিল কৰাই নাছিলো। আৰু তোমাক কলোৱে ন কিতাপৰ দৰে মানে ভাল ফ্ৰেণ্ড নায়েই। ভাল বন্ধুয়ে নায়। সেইটো হৈছে কথাটো এতিয়া মানে মই অনুভৱ! কৰিছো যে মোবাইলৰ কাৰণে কি কি বস্তু মানে মিচ কৰিছো। জীৱনত মিচ কৰি আছো মানে ভুল কৰি আছো।
হয় চোৱা মই এইটো ক'ব বিচাৰিছোঁ তুমি! অ মোবাইলত এখন চিৰিজ! চোৱাতকে বা তুমি মানে তাৰ মই তোমাৰ চলন্ত উদাহৰণ! অ চ্বলন্ত উদাহৰণ যে তোমাৰ বকুল ফুলৰ দৰে যিখন তোমাৰ চিৰিয়েল হিচাপে তোমাৰ ৰং চেনেলত দিব হা।
হম
তুমি সেই তুমি সেইখন তুমি সেইখন তোমাৰ চিৰলত চালে তুমি চিৰলত চালা চব চলি আছে। তুমি তুমি তাত চকুৰে চাই আছা। তোমাৰ তেতিয়া ইমান খিনি তোমাৰ নিজৰ এটা মানে কেপাবিলিটি এটা ইমান জন্ম নাপায়। কি কিন্তু যেতিয়া তুমি কিতাপখন পঢ়ি পঢ়ি সেইবিলাক দৃশ্য যেতিয়া নিজৰ চকুত যেতিয়া ভাহি আহিব! সেইটোৰ এটা বেলেগ এটা অনুভৱ, চিৰিয়েল চোৱাৰ! আৰু আৰু কিতাপ কিতাপ পঢ়াৰ মাজত পাৰ্থক্য আছে মই তোমাক বকুল ফুলৰ কথা ক কৈছো। তুমি চিৰিয়েলখন চাবা আৰু কিতাপখন পঢ়িবা, তাৰে আগত। তোমাৰ তুমি তুমি তুমি পাৰ্থক্যটো চাবাচোন কেনেকোৱা পাৰ্থক্য এটা পাবা। ত তেনেকুৱা ধৰণৰ কথা বাকী তুমি কি ভাবা পুথিভঁৰালৰ ক্ষেত্ৰত আজিকালি পুথিভঁৰাল নোহোৱা হৈছে নহয়।
বহুত পাৰ্থক্য বহুত পাৰ্থক্য ন?
উম হুম বহুত পাৰ্থক্য।
বাকী তুমি মই সুধিছো যে পুথিভঁৰাল যে আজিকালি নোহোৱা হৈছে গ্ৰন্থাগাৰ।
উম
তুমি কি ভাবা তোমাৰ ধৰা খানাপাৰাত তোমাৰ গ্ৰন্থ মেলা হয়। তোমাৰ চান্মাৰিত গ্ৰন্থমেলা হয় ত' সেইবোৰ কেতিয়াবা লাগে নোহোৱা হৈ যাব নেকি?
নাই সেইটো বৰ নহয় মানে কি যে ধৰা যেনেকে। উম মানে এতিয়াও এচাম মানে মানুহ আছে, মানে কিতাপৰ লগত জড়িত থকা। যেনে এটা উদাহৰণ হ'ল তুমি তুমিটো পঢ়ি আছা, ঠিক তেনেকে তেনেকে আৰু- কিছুমান লোক আছে যোন মানে কিতাপৰ লগত মানে এতিয়াও তেওঁলোকৰ মানে আহ' বন্ধু টো আছে ত' সেইটো বন্ধ নহয় থাকিবই সেইটো আৰু সেইটো থাকিবও লাগে সেইটো। যেনেকে যিটো বস্তু মই এতিয়া অনুভৱ কৰিছো ন' মই কি বস্তু- ভুল কৰি আছোঁ।
উমঁ। বুজিছোঁ বুজিছোঁ, বৰ্তমানততো তেনেকুৱা হৈছে। আৰু কি কৰিবা উপায় নাই ন' আজিকালি তোমাৰ কিতাপ পঢ়িব লাগে প্ৰতিজন মইয়ো- আশাবাদী যে তুমি আহ' সোনকালে কিবা এখন কিতাপ কিনা আৰু- পঢ়া আৰু আমি দেখিবলৈ পাওঁ যে এজন ব্যক্তি আছে তোমাৰ এজন ইফ্লুৱেঞ্চাৰ আছে, ইনষ্টাগ্ৰামত তুমি চালে পাবা যে মোৰ নামটো ভালকে মনত নাই, তেখেতে মানে কি কৰে অ' তেখেতে মানে ৰেণ্ডমলি এজন মানুহ ৰ ওচৰত যায় কিনে কয় দাদা আপুনি মই হিন্দীত কয় আৰু, তেখেতে কয় তেখেত চাগে ইউ পিৰ হয় দেই- উত্তৰ প্ৰদেশৰ, তেখেতে কয় যে দাদা আপুনি কেমেৰাটো ধৰি দিয়ক, ভিডিঅ' অন আছে মোক ভিডিঅ' কৰক। তাৰপিছ তে মানুহতো সেই ৰেণ্ডম পাৰ্চনক কয় ৰেণ্ডম তাৰপিছত তাই ৰেণ্ডম পাৰ্চনজনে ভিডিঅ' কৰি দিয়ে। তে কয় কি মানে কিবা এটা ভাল এটা তোমাৰ এটা ডায়লগ কয় যেনেকে ধৰা আপোন ভালে জগত ভাল। এনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া তেখেতে মানে শ্লোক কিছুমান কয় হা আৰু তেখেতে যে ভিডিঅ' কৰি দিলে সেই ব্যক্তিজনে তাৰ বাবে তেখেতক এখন কিতাপো দিয়ে যে ধন্যবাদ দাদা আপুনি মোক ভিডিঅ' কৰি দিছে- এইখন লক কিতাপ আপুনি পঢ়িব। তাৰ ফলত কি কৰে তাৰ ফলত তেখেতে সেই ভিডিঅ'টোৰ জৰিয়তে অঁ' আমি যে চাই আছোঁ ইনষ্টাগ্ৰাম বা ফেচবুকৰ জৰিয়তে, আমাৰ আমাকো জ্ঞান দিলে তথা সেই ভিডিঅ' কৰা মানুহজনকো জ্ঞান দিলে আৰু তথা সেই মানুহজনক এখন কিতাপো দিলে। বুজিছা নে কথাটো কেনেকুৱা। ত' তেনেকুৱা ধৰণৰ কিছুমান কনটেন্ট ক্ৰিয়েটৰৰ অসমতো প্ৰয়োজন আছে, অসমত অকল তোমাৰ কি বুলি কম আৰু অসমৰ কণ্টেণ্ট ক্ৰিয়েট জগতটোৰ কথা।
ত' তেনেকুৱা ধৰণৰ কথা।
উমঁ' ঠিক আছে, আজি তোমাৰ পৰা বহুত কথা শিকিলোঁ। আৰু মানে মই কি ভুল কৰিছোঁ সেইটো বস্তু মই মানে- অঁ' অনুভৱ কৰিলো তাৰ বাবে তোমাক বহুত ধন্যবাদ আৰু কথা পাতিও ভাল লাগিল।
হুম হুম, দিয়া আজিলে এৰিছো নহ'লে ধন্যবাদ।
ধন্যবাদ।